হেল্ল',
হেল্ল',
অহ, মই কি কো ঔ ৰে মই কিবা হেৰি পাপাৰ হটস্পট ল'লে, কিছুমান ৱেবচাইদো মই অপে- মানে লাইক, সোমাব নোৱাৰোঁ, ৰখি থাকে। ৱেবছাইটত মই ড্ৰামাও চাব নোৱাৰো উম সেনেকুৱাই কিবা প্ৰব্লেম দিয়ে খালি ৰিলচ, ইউটিউব এইবোৰ চলে আৰু।
আচ্ছা। আৰু জান'? মোৰ লাইক পাপাৰ ফোনটো যে ঠিক কৰিছিলে এতিয়া ৰিচেণ্টলি আকৌ ভাঙিল ফোনটো।
কি হব কেনেকে?
অ', কিবা নাজানো লাইক ট্ৰেইনিং কৰে নেকি পকেটত থৈছিলে তেনেকে দৌৰুতে এৰে জপিয়াতে ভাঙি গ'ল, সেই গেম খেলোঁতে।
উম।
এতিয়া কি পেড এটা লৈছে
আৰু লাগা হ'ব স্কিন টাচ।
অ' এতিয়া মানে যেতিয়া ট্ৰেইনিং শেষ হ'ব, ইয়াতে আহিলেহেতেন ইয়াতে, যোৰ পৰা ফোনটো লৈছে ছাৰ্ভিচ চেণ্টাৰত গৈ অ' ঠিক কৰাব বোলে। কি হৈ আছে ৰে? মই সঁচা কৈছোঁ শনি লাগিছে, টু থাউজেন্ড টুৱেণ্টি ছিক্সত।
অহ, ন' ইমান খৰচ আহ কি ফোন টো কি আছে
এইটো প'ক', অ' নতুন আছে। পাছত ভিভ' অপ' কিনিছ ছিলে তাতেই হা হাইলা -হাইলা কান্দি থাকোতে ফোন হেৰুৱা কাৰণে নেকি ন কিবা কৰ কাৰণে তাৰে পৰাই কিনিছিলে অ' অপ্প' ফোন এটা, ভাল আছ ছিলেতেন সেই অপ' ফোনটোও হেৰাই লে হা হেৰুৱাৰ কাৰণে, দেন প'ক' ফোনটো ইয়াৰে পৰা কিনি দিলে মায়ে।
উম।
এতিয়া এইটোও ভাঙিলে ডিছপ্লে।
উম, হু- হু- হু মুচিবট।
অহ ৰে আৰু এইপিনে বেমাৰ ধৰিছে চাৰিওফালে।
সেই এইখিনি মানে এই বছৰটো বেয়া আছিল তোৰ কাৰণে।
অ' ৰে। হঠাৎ ক'ৰ পৰা এলাৰ্জি আহি গল কিডনী স্তন আহি গল ৰাইট চাইড টোও বিষাই আছে।
কি ৰাইট চাইড?
কিডনী, অ'।
কি - ক '?
অহ, মানে কালি ৰাতি বিষ উঠিছিল অলপ।
উম, সেইকাৰণে ঔষধটো ল'বি জল্দি।
তাকে ৰে ঔষধটো দিছে মেইন কালি সেইদিনাখন মই যোৱাকালি দৌশিক কৈছোঁ হা যে ডক্তৰটোৱে এ নাই মেইন প্ৰচ -মেইন প্ৰষ্টেট এলাৰ্জমেণ্টৰ কাৰণে সেইটো ঔষধ এইযে হি হাঁহি আছে মই বোলো মই ছোৱালী হয় ভাই মোক কিয় দিছে এইটো ল'ৰা মানুহৰ মেইন পাৰ্টৰ
অহ, নহয়।
কৈছে ডক্টৰটো অহ কৈছে ডক তোৰটো বিহাৰী ফৰ্জী ডক্তৰ বহাই দিছে চাগে। মেডিকেলৰ ত' পিছত ত 'তাৰপিছত মই কৈছো অহ লাগিও আছিলে বিহাৰীৰ নিচিনা আৰু কথাও শুনা নাই ধৰ- ধৰ -ধৰ- ধৰ অকল কি
মেডিচিন অ' বে। জি এম চিত ইটো প্ৰব্লেম আছে মোৰ মাৰো। প্ৰব্লেম শুনাৰ আগতে সিহঁতৰ ঔ ষধৰ লিষ্ট খতম হৈ যায়। আমাৰ কোৱাই শেষ নহয়, ইহঁতৰ ঔষধৰ লিষ্ট
অ' দেখি কিনে। সেনেকুৱা ঔষধ দিয়ে। আৰু যেতিয়া মই ক'লো যে এলাৰ্জিৰ এলাৰ্জিৰ কাৰণে এইচ আই ভি টেষ্ট দিছে। কৈছে, ভাই ভালে হৈছে যে তোক যে কেন বুলি কিনে কেঞ্চাৰৰ টেষ্ট কৰিব দিয়া নাই ইহঁতে তোক মাৰিব প্ৰাইভেটত যা পিছে বিতেশ ভাই
হঁ-হঁ-হঁ।
ভয়ে লাগি গ'ল মোৰ। নাই কৰা। কৈছ যায় এ নেকে, এতিয়া দৰমাহা হলেহে যাম প্ৰায়ভেটত হেইটোতো চাগে এলাৰ্জিটো নেদেখাই চাগে মায়ে। খালি কিডনীৰটো দেখাব।
এলই যিটো কি কৰিবি?
এলাৰ্জিটো তাকেই যে টেষ্ট কৰিব দিছে। টেষ্টখিনি কৰি চাব লাগিব। কৰি চাম ৰ' তোমাক প্ৰাইভেটত
অহ, আগে কিডনীটো ৰেহাই ল সেইটো অলপ বেছি বাঢ়ি যাব নহ'লে। উম, কালিও হেৰি কি কয়
মাৰি কিনে পেলাই গৈছিলো লগালগ জি এম চি। বহুত লেতেৰা হয় অহ বাৰ নি? লাইক জ্বলি থাকে পুৰি থাকে খোজাই- খোজাই পুৰা।।
খোজাই অ' পিছত সেইটোৰ কাৰণে
অক্কো মাথাৰ লগ
উম। কি ক' মাথাতো হৈছে তোৰ?
মা অ মাত মানে বহুত লেটেৰা খুজোৱা ষ্টাৰ্ট হৈ যায় তাৰ পিছত এই গাৰ পৰা পুৰা মাথাৰ কান-কান পৰ্যন্ত ৰঙা হৈ যায় জান খোজাই -খোজাই কাণ ফুলি যায় পুৰা সেনেকুৱা হৈ।
ডক্তৰে ভালকে ইছুটোও কোৱা নাই ভাই এলাৰ্জিৰ টেষ্ট হে কৰিব দি আছে।
উল্টা হৈ গল উল্টা হৈ গালি হে খাইছে পাই যে যোনদিনাখন। টো ডটৰক দেখাছিলে সেইদিনাখন আহি কিনে সেইটো ডক্টৰ দেখাব লাগে এতিয়া মই আকৌ তোমাৰ প্ৰথমৰ পৰা তোমাক। সুধিবলগীয়া হৈছে এলাৰ্জি কেতিয়া পৰা হৈ আছে কি চিমটমচ আছে মই নিজে এতিয়া প্ৰথম পৰা সুধিব লগীয়া আৰু অহ ইহতে কৈছে যে ই তোমালোকে প্ৰেছক্ৰিপ্যনত লিখাছে ন'যে এইটো ডক্টৰ ৱেডনেছ ডে তোমালোকে লগ কৰিছা তেনে ৱেডনেছ ডেট আহিবা। বা ছেটাৰ্ডে কিয় আহিছা তেনেকে।
এইবোৰ ঝামেলাৰ কাৰণে মই মাক কও যে প্ৰাইভেটত দেখুওৱা। সেইকাৰণে ভাই অহ এইবোৰ নমুনা বেছিকে প্ৰাইভেটত দেখাই ই চেক আপত এমাহ পিছত মাতি কেতিয়াবাতে কেতিয়া মাতে শেষ হৈ যাব। সেইতো নাই। গভমেন্টতে দৌৰিব লাগে।
উম, দেখাই দে এইবাৰ সেই দৰমহাটো আহিলে প্ৰাইভেটত।
তাকে ভাই নিজে পইচা কমালে কেতিয়াবা মই নিজৰ চেকআপ ৱেকাপ পাই কিনে তাই তাত থাকিব যায়।
এতিয়া মানে এনেকুৱা কাৰণচন যে ঘৰৰ মানুহৰ ঘৰত কেনও লাভ নাই
উম। মোৰ মায়ে হেইডনা থাইৰেডৰ টেষ্ট কৰালে যে একো- একো হোৱা নাই থাইৰেড বোলে ঠিকে আছে। হলেও মানে চিমটমছবোৰ পূৰা হেৰিতে এই কৰে হেৰীতে কৈছে হিমগ্লবিন কম বুলি কৈছে।
অহ, তাকে।
উম, এতিয়া হিমগ্ল'বিনটো এবাৰ টেষ্ট কৰাব দিছে সেইটো কৰাব মাই।
উম, মোৰো কম ওলাইছে হেমোগ্লবিন আৰু এমেনিয়া দেখাইছা
উম
তাকে ৰে কেনেকে কি ক' ত? তই ক-
নহয় মই বোলো এনে কালি আকাশে মেছেজ দিছিল আৰু এই হেৰি আছিল ন' তেৰ বি আছিল ত এনে মানে সি এতিয়ালৈ অলপ এতিয়া অলপ নৰ্মেলি কথা পাতিছে আৰু সি মানে গম পাই কাৰণ ডিচ ট্ৰেক হৈছে চাগে। শিৱলিং চবৰো আছে ন' সেয়ে কৈছিল ৰাতিপোৱাৰ পৰা পূজা এনেকা- এনেকা দেন আজিও সি মানে মামাকৰ কথা কৈ আছিল যে মামাকৰ ল'ৰাটোই বোলে সেইতেৰ বিৰ দিনা যোৱাকালি গোটেই দিনটো বোলে নাই হা গোটেই দিনটো না সি একদম দচটাত ডাইৰেক্ট খাব আহিছে যেনেকুৱা কাৰোবাৰ বিয়াহে। খাব তাকো আহি কিনে এটা লগ লৈ আহিছে তাকো হাঁহি -হাঁহি কথা পাতি আছে বাকী কিছুমান মানুহে মানে কান্দি আছিল- কান্দি আছিল মানে কি জানা কাজ-চাজ শেষ হল ন', ত' সেই মানে ভাবি কেনে চাগে অকমান। কান্দি আছিল ছাগে বাইকহতে সেনেকুৱাটে বস্তু বোৰো সেইটো টাইমতে সে লগ টো লৈ আহি কিনে বোলে হাঁহি -হাঁহি কিনে এনেকে খাইছে চবৰে বোলে খং উঠিছে। সেইবোৰ কৈছে আৰু সেই মামাক আৰু এদিনো বোলে এনেকে হেল্প কৰিব নাহিল মামিয়েকে মামাকৰ ল'ৰাটোৱে একে আৰু মাকে ভাল পাইছিলে মামাকৰ ল'ৰাটোক বহুত। মানে মৰম কৰিছিল নিজৰ বেটাৰ নিচিনা আৰু পিছত সিহঁতে এনেকুৱা কৰে।
তেনেকুৱাহে ওলাল সিহতে।
উম, তোৱে।
সেয়ে মোৰো মানে যাবলৈ ভয় লাগি আছে।
কত?
উম, সিয়াৰ তাত
অহ, সি সেইটোত বেয়া নাপায়। সিমান ভালো নাথাকে এতিয়া কিছুমান অসমীয়া মানুহ হলে মানে জানো যিটো বেছি ভাবে জাচা দিবও নাহিল এবাৰো এনেকুৱা টাইপ সিহঁতৰ ইমান নাথাকে।।
তাকে। দিব লাগে ভাই।
হম আৰু কিবা এটা অহ ৰ' মই সেই দীক্ষিতাৰ কথাটো ক'লো হা তাক তে এনেকা সেনেকা সেই তাই যে কৈছে ছিলে এ মোক এবাৰ নকলে আকাশে বুলি সেইটো তাৰপিছত সি তেতিয়া কৈছে কি ভাই মেৰা শাদি কিয়া য মে চব ক বলতা কিৰো খোচ খাবৰি থা কিয়া ইয়ে হয়ও দেচোন কথাটো
অ', কেনেকে কব ভাইয়ে
অহ, পিছত আৰু মানে হেৰি কি কয় আৰু এটা সি তাৰ লগৰ স্ক্ৰীনশ্বট দিলে হা প্ৰবট কি বুলি কম বা মানে তাইও জান। তাইকো যেতিয়ালৈকে সেইটো খবৰটো যেতিয়া কৈছে যে অহ, তেতিয়া তাই বোলে সুধিছিল কিয় লাষ্ট এক মান্থৰ পৰা হৈ আছে ন সি কৈছে কি অহ মই গমেই পোৱা নাই সেনকে কৈছে তাই হা সি কৈছে এ যা মই কা কো সেনেকে কোৱা নাই বেছি তাই তাতে কি ৰিপ্লাই দিছে জান লেইজীত ঠিকদিনা আাকৰ তাৰ ডেথ হৈছে তে কৈ সিদনা নকৰবা দেদ হৈছে কি হ'ব ৰিছা মানে কোনোবা এনেকাঁ লগৰ নাম ক'লে আৰু ৰিছা আৰু এনেকে চবে গম পাই ময়ে গম নাপাও অহ ময়ে সদায় পিছত। থাকি যাও সেয়া এতিয়া মই তোৰ লগত কাজিয়া নকৰো আগৰ পৰা যদি কিবা হয় মোক মোকো কবি অ', এইবোৰ কি প্লেজিত এইবোৰ টেক্স আছিল। মই কৈছো কেনেকোৱা লগবে তাৰ। আৰু বেলেগ দিন কওঁতে বেলেগত আছোঁনে যোনে তাৰ মাক শুকাইছে সিদিনা তাই সেইবোৰ কৈ আছে ময়ে পিছত থাকি গলো ময়ে গম নাপাও ঔ মাই
তাকেই ৰে প্ৰায়ৰিটি লিষ্টত মানে আগত থাকিব লাগে। তাকে।
উম তাৰছত মই আছো কি দীক্ষিতা অকলে বুলি ভাবিছিলো মই ভাবছো নহয় দে আৰু এজনী আছে তোৰ লগ।
কেনে কৰে ভাই মানে ফিলিংছ ছৰ মানে একদম মানে নায়েই সিহঁতৰ যে ওচৰৰ মানুহতোৱে কি ভাবিব মানে কেনেকুৱা চিটুৱেচন হৈ আছে সি কেনেকুৱা চিটুৱেচন লৈ ডিল কৰি আছে এইবোৰ নাই।
অহ, ন'আৰু তাকে সেইটো ঠিকে কৈছে খোজখাবৰি হয় নেকি যে সি চবকে কৈ ফুৰিব ভাই।
উম, আৰু দিক্ষিতাক বোলে আগৰ পৰা কৈ আহি আছে কি- কি হৈ আছে মাকৰ লগত মাক এডমিট আছে কিয় বোলে জনাই আছে তেতিয়া বেলেগ কথা এইবোৰ চেইবোৰ একো জনোৱা নাই হঠাত ডেথ হোৱাৰ পিছতো কেতিয়া মোৰ মাৰ তেৰবি খাব আহিবি আহ বুলি তেনেকে কেনে মাতিব
উম আৰু মানে হেৰি কি কয় হেৰি কৰিছিলো সি তাই সি কৈছিলো মানে জল্দি কোৱা নাই বাট মান পিছত কথা পাতিছিলো দীপসিতাৰ লগত। মানে ইনফৰমেশ্যন সেইবোৰ দিছেও হ'লেও যদি তাই সেনেকা ৰিয়েক্ট কৰে আৰু কি ক'ম।
তাকে
উম।
মানুহবোৰ বহুত ইনহিউমেন হৈ গৈছে?
উম তই কৰ।